হা হেল্ল'।
হেল্ল'।
অ', হেল্ল'।
কি খবৰ?
আচ্ছা মোৰ খবৰ খাতি ভালেই বাৰু পিছে তোমাৰ কোৱা।
ঘৰত ঠিকে আছে চলি আছে আৰু।
চলি আছে ন?
উম, ইমান গৰম তোমালোকৰ সেইফালে কেনেকুৱা গৰম?
গৰম নকবি আৰু আজি ভাবি আছো যে বৰষুণ দিব বুলি মানে। উম, দিয় নিচিনাকে আছিলে বতৰটো ক পুৰা পানে ৰ'দ দিলেগে নহয় পুৰা গৰমত।
মই ভাবিছিলো অকমান অকমান দিছে খালি।
অ'।
ৰাতিপুৱাও তেনেকে কৰিছিলে কিন্তু বৰষুণ
মই উম ময়ো ভাবি আছো আজি বৰষুণ দিব আৰামত অলপ থাকিব পাৰিম বুলি ৰ'দ দিলেগে নহয় তেতিয়া গৰমত থাকিব নোৱাৰা হ'লগে নহয়।
অ', আজিতো বহুত গৰম দিছিলে বা।
হম।
বাকী খানা পিনা হ'ল নে নাই?
হা মোৰ খানা পিনা হ'ল বাৰু হ'ল হ'ল।
অ', মোৰতো বনাই আছে মই আজি আজিকালি মানে অকণ মানে আজিকালি নহয় মানে দুদিন মান হ'ল মানে ডায়টত আছো মানে। মানে মেইনটেইন কৰি আছো কিন্তু এতিয়াতো তোমাৰ ঘপকে আকৌ কলেজ চলেজ যোৱা হয় আকৌ বেছি ভোক লাগে না। ত' মানে বি জৰে তৰে বস্তু মানে খাই দিওঁ যে ত' সেইকাৰণে মানে ৰাতি মানে ৰুটি খাই আছো এইকেইদিনৰ পৰা।
উম।
আৰু ৰুটিওটো মই এটা এটা বা দুটা খাব নোৱাৰো হায়ষ্ট তিনি চাৰি লাগেই মোক। তথাপিও মানে কন্ট্ৰল কৰি লৈ খাই আছো আৰু।
আচ্ছা ঠিকে আছে।
টাইকাণ্ডো প্ৰেক্টিচৰ। মানে তোমাৰ কালি নতুন এটা কোচ এটা আহিছিলা মানে আমাৰ তাৰে পৰা। তাৰ পিছত সি আকৌ বেলেগ শিকিছে গৈ লৈ এইটো তোমাৰ আগৰ যুগৰ যে মাৰ্চেল আৰ্টবিলাক যে। পুৰণা একদম ব্ৰিটিছ ব্ৰি টিছ মানে ধৰি লোৱা আৰু তেনেকুৱা টাইপৰে। তেতিয়া তোমাৰ হেৰি কি কাৰায়াপ কিবা কাৰে নহয় চৰি হা কিবা আছিলে নামটো তেনেকুৱা কে দিয়ে হয়। কাৰায়া পাতো কেনে কাৰাতে নহয় এইটো কৰাটেতো বেলেগ তাইকুৱানদ বেলেগ সেইটো বেলেগ আকৌ। উম তোমাৰ এইটো যে টিক লৈ যে কৰে যে লাঠি লৈ যে
অ উ
এনেকে ঘূৰাই মেলি যে কৰে যে উম আজিলৈকেতো কোনো কৰাই নাই। তাৰপিছত এইটোতো চতিয়াৰ পৰা আহিছিলে ল'ৰাটো।
উম
তাৰ পাছত তোমাৰ আহিলে আহাৰ পিছত কালি মানে এনে পোৰা প্ৰেক্টিচ কৰাইছে এনেকুৱা কৰাইছে নহয় গোটেই ভৰি -চৰি মানে একদম মানে য'ত য'ত মোৰ ভৰিত ফেট আছে না মানে আপাৰ বডি টো মানে একো হোৱাই নাই। আপাৰ বডি মানে ইমান বিষোৱা নাই। কিন্তু ভৰিতটো মোৰ মানে ইমান বিষাইছে য'ত য'ত ফেট বিলাক আছে যে মানে গোটেই একদম ধৰি লৈ থৈছিলে তাৰপিছত তোমাৰ কালিতো পুৰা বিষ তাৰপিছত আজি আকৌ তোমাৰ ৰাতি ৰাতিপুৱা মই এলাৰ্ম লগাই থৈছিলো ৰাণিং কৰিব যাম বুলি। পাছে তুমি গৈ আছা নে নাই ৰাণীং?
ৰানিিংটো অ উম গৈ আছোঁ বাৰু।
আটচা
মানে কেতিয়াবা মানে বৰিং লাগি যায় কিনে য়েচ তেতিয়া কৰি দিওঁ
তাৰ পিছত তোমাৰ আকৌ মই এলাৰ্ম লগালো হা এলাৰ্ম লগোৱা তাৰ পিছত আকৌ বাজিলে মই উঠিলো। মানে ওপৰ বডি কণ উঠিছে। কিন্তু তলৰ বডিটো মোৰ কাম দিয়া নাই জানা?
আৰ্টচা
তাৰ পাছত তোমাৰ আকৌ হেৰি
ভগলি মগলি মন লত
উম তাৰ পাছত তোমাৰ আকৌ হেৰি উঠিলো তাৰ পাছত আকৌ মানে শুই গলো মই। মানে উঠিবলৈ মন যোৱা নাই আৰু টোপনি পুৰা একদম কিন্তু ৰাতি তোমাৰ দহটাতে শুলো। তাৰপাছত আকৌ আকৌ মোক আইতাই মানে উঠালে পাঁচটাান পাঁচটা নে কেইটামানত মানে তাৰ পিছত আকৌ মোক শুই গ'লো। আইতা আকৌ ঘূৰি মেলি আহি মোক ছটাত উঠালে। তেতিয়া উঠি আহি মই ভাবিছোঁ পঢ়িম নহ'লে কিবা ষ্টচিং চিং অকণ কৰিম মানে বডিতো যাতে ফ্ৰী হওক মোৰ তাৰপিছতে আহিলো আৰু ওপৰৰ নিজৰ ৰুমতে শুই দিলো। আৰু শুই শুই উঠিলো মই সাত দছত হা উঠাৰ পাছত আকৌ পতাত পতাপত গ'লো গা ধুবলৈ গা ধুইতে ধুইতে ধুওতে ধু মোৰ মানে চেভেন ফৰ্তী ফাইভ হৈ গ'ল। তাৰ পিছত ৰেডি -চেডি হৈ মই আঠটা সাতত ইয়াৰ পৰা ঘৰৰ পৰা ওলালো তাৰপিছত আকৌ লাইন গাড়ীত ধৰি তাৰপিছত এই গাড়ীটো ইমান শ্ল' গৈছে ইমান শ্ল' গৈছে
নম্বৰ প্লেট্গ্লাছ
তাৰ পিছত অকন তুমি আঁতৰি আহি যোৱা হা
অম
অ অ তাৰপিছত হেৰি গাড়ীতটো, ইমান শ্ল' তাৰপিছত আকৌ তোমাৰ গাড়ীটো গৈ, গৈ, মানে চাৰে আঠটা বাজি পাৰ হৈ গ'ল।
আচ্ছা কি টাইমত, নাপালিগে নেকি? জিৰ, চেভেন অৰুণাচল অ,
হেল্ল,
আহক, আহক,
অকণ আঁতৰ হৈ যোৱা। অ, তাৰ পিছত গাড়ী চাৰি নাপালো, দেৰি হৈ গ'ল অ, কি কৰিম গাড়ী টো, মানে ইমান শ্ল' গ'ল, ডাইৰেক্ট মানে চাৰে আঠটা বাজি পাৰ হৈ গ'ল। তাৰপিছত ধেৰ, ষ্টুডেণ্ট উম, নহয়, নহয়, এইটো তোমাৰ অট'যে
অ, হয়তো অ, আচ্ছা।
অ, সেইটো উম, তাৰপিছত তেনেকেই যাওঁতে,, যাওঁতে তোমাৰ দেৰি হৈ গ'ল, তাৰপিছত ধেৰ আছিলে তাৰ পিছত আধা ঘন্টা কেইটামান ৰখি চালোঁ, যদি দিয়ে তেতিয়া সোমাই যাম, তাৰ পিছত নিদিলে আৰু ঘূৰি গুচি আহিলোঁ আৰু। মই ভাবিছিলোঁ, আজি গ'লো হয়, কালি নগ'লো হয় মই। কালি গোটেই কাপোৰ- চাপোৰ ধুলো হয় স্কুলৰ, কালি বুধবাৰ-বুধবাৰ দিনা খন মই মানে এনেও ভাল নাপায়, এই বগা চাৰ্ট বগা কাপোৰ মোক মানে দেখিবলৈ মন নেযায়। ন, তাৰপিছত তোমাৰ তেনেকে আকৌ উল্টাটোহে হ'ল, তাৰ পিছত আকৌ আহিলো মই অকণ খান-পিনা খাই তাৰ পিছত, মানে মোৰ ভৰি হাত কামেই কৰা নাই কাম চাম কৰিবই মন যোৱা নাই তাৰ পিছত আকৌ মোক ক'লো মানে কাপোৰ কেইটাত ধুই দিয়ে আৰু মাক ক'লো যে ধুই দিয়া কাপোৰ কিতা
উম,
তাৰপিছত ধুলে, তাৰপিছত মই আকৌ তোমাৰ, খানা-পিনা খাই অকণমান মোবাইল চাল, ৰেছ ল'লো। তাৰ পিছত আকৌ আকৌ, ভণ্টিক আনিবলৈ গ'লো তোমাৰ চাৰে এঘাৰ টা, মানে বাৰটা মানত তেনেকুৱা স্কুলৰ পৰা।
তাৰপিছত অ, অ, স্কুলৰ পৰা তাৰপিছত আহা পিছত আকৌ মই গা, ধুলো ৰাতিপুৱাতো গা, ধুলো গোটেই ঘামি মেলি ৰ'দত, ইমান গৰম দিছিলে আজি। তাৰপিছত গ'লো আৰু আহাৰ পিছত গা বা ধুই আকৌ মানে, বিচনাত পৰি লগো আকৌ‌ মই
তাৰ পিছত আকৌ, খানা-পিনা খাই তোমাৰ তাৰপিছত অকমান খালি বহিছো, তাৰ পিছত আকৌ তোমাৰ প্ৰেক্টিচ যোৱা টাইম হৈ গ'ল। তাৰপিছত আ হৈ মই প্ৰেক্টিচ ওলালোঁ, আকৌ তোমাৰ আহিছো আজি মানে দেৰি হ'ল এয়াই মানে গেম আছে যে, ত সেয়াই মানে কথা-চথা পা এই মানে চাৰে কিবা মানে কৈ আছিলে, আমাৰ তাৰপিছত এইয়া সাত সাতটা, মানে সাতটা তাতে বাজি গ'ল মোৰ। মানে, সাতটাত আহি ঘৰ পাই যাওঁ মই। ত' মোৰ ইয়াত, আহোঁতে-আহোঁতে সাতটা দহমান হৈ গ'ল।
তাৰপিছত আহিলোঁ, গা-পা ধুলোঁ। মানে, সাতটা চল্লিশ হৈ গ'ল, ধৰি লোৱা। তাৰ পাছত, তেনেকেই, কিবা-কিবি খালোঁ। খোৱাৰ পিছত, আকৌ টিউচন। টিউচনৰ পৰা, এতিয়াহে টাইম পালোঁ। তাৰপিছত, ভাবিলোঁ না, তোমাক এটা ক'ল এটা কৰোঁ। পাছে, ইমান দিন ইমান দিন ক'ত আছিলা? মনত
সিমান, ইমান দিন আছিলে মানে, আছিলোঁ আৰু মানে, ঘৰতে। জাষ্ট মানে, টাইমটো পোৱা নাই। মানে, পোৱা-নোপোৱা কাৰণে। সেইকাৰণে, মেনেজ মানে, মেনেজ কৰিব পোৱা নাই, মোৰ অন্য
অ'! বাকী, পঢ়া-শুনা কেনেকা?
পঢ়া-শুনা? অ'! ভালেই বাৰু ভালে চলি আছোঁ।
অ'!
ভালে মানে, ক'ব নোৱাৰি আৰু। অ'! কেতিয়াবা মানে, পঢ়িব মন যায় আৰু কেতিয়াবা, পঢ়িব মন নাযায় মানে। ৰেগুলাৰ মানে, পঢ়িব মন নাযায়, উম।
অ'! কলেজতো গৈয়ে আছে, চাগে ন'? অ'!
কি খালা খানা?
উম!
খানা কি খাবা?
খানা, কি হয়, ইয়াততো বেছিভাগ দাল-চাউলে চলে।
সেইটোতো, বইলিং?
অ'! অ'! বেছি মানে, মাছ ইয়াত বেছি, কিবা কৰে যে মানে।
উম, উম! তোমাৰ বইলিং খোৱাই বেষ্ট। আমি আকৌ তোমাৰ, মছলা বেছি খাওঁ যে। আমাৰ মানে, বিহাৰীৰ কালচাৰত মছলা বেছি চলে না।
আমাৰ ইয়াৰ, আমি-আমি খাওঁ। তথাপি, আমাৰ মা-দেউ ত' তেনেকে, মানে, ভাল নালাগে, আগৰ মানুহ বুলিয়ে ক'ব পাৰে আৰু ইয়াতে। কি ইয়াতে বেছি, আগতে বেছি, ম মছলা কিবাকিবি ইউজ নকৰোঁ, নকৰোঁ মানে, কৰি পোৱা নাই, মানে সিহঁতি।
মিচিং, বড়ো, এই চব মানে, তোমালোকৰ প্ৰায়ভাগ, মই মানে, এইয়া বইলিং খুৱাই চাইছোঁ। বেছি মানে, শাক-পাচলি বইল-চইল কৰি এই চবেই খোৱা মই পাইছোঁ। আৰু স্কিনো ভাল থাকে। তোমাৰ স্কিনো ভাল থাকে, হেল্থো ভাল থাকে। ভাল লাগে, তেনেকুৱা! আমাৰ পৰা ন' সৰুৰ পৰাই এই, মছলা খাই-খাই তাৰপিছত এই, পূৰা বনালে, একদম ঠিক ছে দবাই দিয়ে আৰু। মানে, এনেকুৱা-এনেকুৱা বনাই নহয়, খানা মানে, তুমি দুবাৰ-তিনিবাৰ ভাত ল'বাই মানে।
হয়!
তেতিয়া ক'ৰপৰা, তিনি টাইম ভাত চলে তোমাৰ। ভাবাচোন, তেতিয়াহ'লে তুমি কেনেকে মানে, ফেট-ফেটটো ওলাবই না! সেইটোৱে তোমাৰ
মানে বেছি খানা খালে কিবা হয় মানে, বাঘৰ লাগ।
অ'। তাৰপিছত তোমাৰ
তেতিয়া মানে অ, কাম কৰিবলগীয়া কাম থাকিলে মানে, কৰিব মানে নিবিচাৰগে তেতিয়া আৰু কালি অ, ৱটোকে মানে বিচাৰি থে কেতিয়া উ প মানে কেতিয়া অলপ মানে ঔষধ তাকে হোৱা টোৱে ভাবে।
অ', তোমাৰ দালি ভাতো যদি বইলিং খানা বনাবলৈ কওঁ নহয় মই ঘৰত। এনেকোৱা বইল খানা বনাব উম মানে দুবাৰ ভাত ল'বলৈ মই হৈয়ে যায়, মানে মোৰ।
আতচ্ছা।
উম'। বাকীতো তোমাৰ হেৰি কি কয় এইটো, ৰানিং চানিং টো কৰিয়ে আছা ন। এপ্লাই- চেপ্লাই মাৰিছা নে, নাই?
মাৰি- মাৰি দিলো।
অ, মাৰি থাকা। মাৰি থকা, ভালে যদি লাগি গলে চান্সতে ন।
উম।
সেইটোইটো, এতিয়া তেনেযে ভালে আছে বাৰু। উম।
ঠিক আছে বাৰু, কালি ফোন কৰিম ন।
অ, ঠিক আছে।
ঠিক আছে বাৰু, মই এতিয়া মানে, পঢ়িম মানে অকমাণ হা।
অ।
অ, টাইম পালে তুমিও মাজে- মাজে ফোন চোন কৰিবা আকৌ। তুমি পাহৰি যোৱা আকৌ।
কৰিম- কৰিম।
ঠিক আছে দিয়া, গুড নাইট।
গুড নাইট।
অ, অ ঠিক আছে।
অ, ঠিক আছে।